হেল্লৌ, ' কি? কি কৰিবা আৰু এই তোমাৰ অকমান বহিছোহি বুইছানে।
অ' অ' বাকী খোৱা বোৱা হ'ল?
খোৱা-বোৱা হ'ল, এতিয়া সেই ভাত-পানী কেতি কেতিয়াবাই খালোঁ, এতিয়া আকৌ চৰবত অকণমান বনাই পেলাই খালোঁ বুইছা ইমান গৰম উঠিছে। তাকে তুমি সেই পথাৰৰ ফালে আছা নেকি বাৰু?
অ' অ' কিয়?
উম' গম পাইছে, এই গৰু জনীয়ে ইমান মাতি আছে।
অ' অ'
কি কৰিবা অ' তাহাঁতৰো গৰম উঠিছে আচলতে।
হয় হয়।
মানে তাহাঁতৰো খাবলৈ একো নাইকিয়া হৈছেতো।
উম' হুম
অ' তোমাৰ দানা পিনা খালেও, তাহঁতক বিশেষকে পিয়াহ লগাব বা ধৰিছে। কি কি ভাবি ফেচ কৰিছা, তাহাঁতিহে জানে আৰু।
বুজিছোঁ, অ' হেৰি বাকী হেৰি এইটো কি কয়? ঘৰতে আছা নে?
ঘৰতে-ঘৰতে বৰ্তমান আৰু ক'ত থাকিবি ইমান গৰমত।
আচ্ছা আচ্ছা।
তাৰপাছতে হেৰি এইটো কি বুলি কয়, বাকী আজি তোমাৰ ভাত কিহে বনালে মায়ে?
আজি তোমাৰ হেৰি নিৰামিষেই। হেৰি তোমাৰ দাইল বনালে, ভাজি বনালে। চালাদ তেনেকে আচাৰ চাচাৰ লৈ খালোঁ আৰু, আৰু গৰমত খাবলৈও মন নাযায় নহয় তোমাৰ। যিমান জুতি বুদ্ধি হ'লেও গৰমত খাবলৈ ভাল নালাগে, মন নাযায়।
হয়
বাকী হেৰি এইটো কি? কয় এই কলেজটোতো বন্ধ, তোমোলোকৰ ৰিজাল্ট দিলে ন?
দিলে-দিলে, আজিৰ ৰিজাল্ট ওলাইছে আৰু। তাৰ পিছত তো তোমাৰ এতিয়া লাহে ধিৰে নাই-নাই ঠিকে আছে, ঠিকে আছে। এতিয়া তোমাৰ এই লাহেকে আৰু এতিয়া তোমাৰ ষ্টাৰ্টিং হ'ব হে আৰু।
সেইটোয়ে-সেইটোয়ে হেৰি এইটো মাষ্টাৰ টো কৰিব চাগে এতিয়া ন?
তাকে কৰিম-কৰিম বুলি ভাবি থৈছোঁ আৰু।
কৰি দিয়া, কৰি দিয়া মানে সেই একেলগতে আজৰি কৰি হৈ গ'লে ভাল আৰু, পিছত নহ'লে
উম' উম', হয় হয়। তাৰ পিছতে হেৰি এইটো কি বুলি কয় বাকী উম' তোমালোকৰ হেৰি নহয় হয় ইয়ালে আহিছিলা নে বাহতৰ ঘৰলে?
আ তোমাৰ সেই হ'ল দিন যোৱা। ই চাৰি মাহ মানেই হ'ল নেকি। উম' তিনি চাৰি মাহ মানে হ'ল যোৱা। মই গৈছিলোঁ, অলপ কেইদিনমান থাকিলোঁ আৰু।
বুজি পাইছোঁ অ'।
তোমালোকৰ তালৈ যাম বুলি যোৱায়ে নহ'লে।
তাকে হে, আহিবাচোন হেৰি এইয়া ধৰি লোৱা এইবাৰ।
যাম যাম ৰ'বা এবাৰ আকৌ যোৱা প্লেনিং হৈ আছে, এতিয়া কেতিয়া মিলাব পাৰোঁ।
নহয় কেতিয়া মিলাব পাৰো বুলি নহয় আৰু মুঠতে আহিলেই আহিবা।
হ'ব, হ'ব, অ।
তাৰপাছতে সেই এইটো কি বুলি কয় চুপা চুপি চিনেমাখন চালাগে নে?
চালো চালো তোমাৰ এই প্ৰথম দিনাখনে চাইছো, উম।
অ, কেনেকুৱা লাগিলে চাই?
উম, ভালেই বনাইছে বাৰু কাহিনীটো ভালেই বাৰু মানে তোমাৰ হেৰিটো। উম, ভালেই বেয়া নহয়, তুমি চোৱা নাই?
অ, চাবলৈ যাবলে তোমাৰ এতিয়া বহুতে কৈছে বেয়া বহুতে কৈছে ভাল।
না চাব চাব মানে চিনেমাখন এবাৰ চাব পৰাই দুবাৰ নোৱাৰি চাব। এতিয়া ধৰা আগতে সেই বিদুৰ ভাই এখন যেনেকুৱা ধৰা মানুহে বাৰে বাৰ চালেও ধৰা হেঁপাহ নপলায়, সেই তেনেক কুৱা নহয় আৰু ধৰা এইখন মানে এবাৰ চাব পাৰি আৰু অসমীয়া চিনেমা হিচাপে।
তাকে তাকে হেৰি এটো কি বুলি মই বোলো সেই তাকে ভাবি থৈছো কোনোবা এদিন যাব লাগিব আকৌ এতিয়া নতুন নতুনকে আৰু এখন আহিছে ন কিবা উম, হেৰি হিন্দী এখন কি ৰ'বা জাংগল নে কি?
অ, নাই গম নাপাও দে ছোৱা নাই।
উম, তাৰ পিছত
তাৰপা আকৌ এই হেৰি কাইলে এইখন ককা দেউতা আৰু নাতি আৰু হাতী এইখন দিব নহয় ৰিলিচ।
কে হেৰি কৰিবা এইটো কি এইবাৰ যো ইয়ালৈ আহিলে ক'বা একেলগে চাবগে পাৰিম তেতিয়া।
অ, অ, পাৰিম পাৰিম তাকে হ'ব দিয়া আৰু যদি তেতিয়া যাওঁতে কিবা চিনেমা তোমাৰ লাগি থাকে তেতিয়া চাব পাৰিম আৰু।
চাব পাৰিম তাকেহে মই হে তোমাৰ উম, চাবলে মানে কি লগ চগ তেনেকে নাথাকে। তাকে আৰু লগ থাকিলেও চবৰে লগত গৈও ভাল নালাগে। তেনেকে যোৱাও হোৱা নাই সেইকাৰণে আৰু ই
নহয় মানে লগ থাকে লগ আছে এতিয়া ধৰা চব বোৰে টাইম নিমিলে চব নিজৰ নিজৰ কামত বিজি, তাৰ পৰা মাজতে সিদিনা খন মানে সেই ৰিলিজ দিয়া দিনাখনেই নেকি তোমাৰ মই বৰ্তাহঁতৰ ঘলে গৈছিলো তাৰপৰা বৰ্তা ল'ৰাটোৱে ক'লে চাবি নেকি ব'ল তাৰপৰা মই কলোঁ পাৰি
অ'।
বৰ্তা ল'ৰাটোৰ লগতে গৈ পেলাই চালোগে, উম। তেনেকে ছোৱা আৰু তাৰ পৰা এ লগ আছে লগৰখিনি আকৌ তোমাৰ ধৰা কামে কামে বিজি আছে ন। টাইম নিমিলে মোৰ মিলিলে সিহঁতৰ নিমিলে সিহঁতৰ মিলিলে মোৰ নিমিলে। সেইটো কাৰণে তেনেকে আৰু লগৰ লগত চোৱা হোৱাই নাই বহুত দিন হ'ল।
তাকে আৰু ইমান গৰম গৰম খনযে মনও নাযায় অ'।
নাযায় নাযায় অ'।
তোমাৰ গৰমতযে সাহসেই নহয় তুমি মানে যাবলে।
সেইটোৱে অ।
সেইটো কাৰণে বৰ অসুবিধা হয় দেই। এতিয়া তাকে চিন্তা কৰি আছো কি হয়।
এই উম, আৰু বাকী ওলাই মেলি যোৱা নাই?
ওলাই মেলি মানে যোৱা নাই বুইচা আ- তোমাৰ কেনেকে যাবা অ এইখন গৰমত। যাবলেকে
অ অ বুজিছো অ এই গৰমৰপা মানে তোমাৰ গৰম কথা।
তাকে সেই চিনেমাখনকে বোলো চামগে চামগেকে ভাবি থাকোতে গৈছে আউ মুঠতে।
দু ঘণ্টা তিনি ঘণ্টা গুচি যায়গে যদি তুমি ছটা বজাত আজিকালি আকৌ চাৰে ছটা মানত
অ' আৰু তোমাৰ এই কি হয় জানানে সময়বোৰ তোমাৰ এই মাজতে স্বৰ্গৰত খন আহোতে স্বৰ্গৰতখন এনেকে টিকেট তোমাৰ দিনত নেপালো ৰাতি টিকেট কাটিলো ৰাতি চাবলৈ গলো তাৰপিছত তোমাৰ ৰাতি চাবলৈ গৈ পেলাই ৰাতি আহি পাওঁতে তোমাৰ দেৰি হ'ল বিদুৰভাইখনতো টিকেটতো জমনি আউ বিদুৰভাই তোমাৰ টিকট আউ গোটেই কেই ৰেগুলাৰ বিচাৰিছো। নাই সেইবোৰ চোৱা আগতীয়াকে বুকিং। তাৰপিছত নাই নাই নাই এদিন আৰু সপ্তাহৰ শেষত দে -দেতাও মানে কি এনে দেতাই চাব নাপাই যে দেওৱাৰ দিনটোতহে দেতাই পায় তাৰপিছত বোলো দেওবাৰে তাৰপিছত আগদিনাখনেই গৈছো। আগদিনাখন গৈ পেলাই চে- আমি টিকেট কটা মানে অলৰেদি বহুত খিনি শেষ আৰু। এক দম তোমাৰ ফাৰ্ষ্টতে পাইছোগে আউ মানে ফাৰ্ষ্ট তোমাৰ ফাৰ্ষ্টৰ ছিটকেইটা আৰু। তাৰপিছত সেইকেইটাত প- চাইও ভাল নালাগে নহয়। তাৰপিছত উপায় নাই মই বোলো নহয় এনেকে যদি চানচতে নাচ চোৱা ন'হব আৰু। তাৰপিছত টিকেট চিকেট লৈ চালোগে চাই ইমান মানে ভাল নালাগিলে বুজিছা।
বুজিছোঁ অ।
সেইকণত বহিলে তোমাৰ চাই ভাল নালাগে অ।
বাকী হেৰি এইটো কি এ নহয় প্ৰথমতে ভাল নালাগে‌ অ প্ৰথমত মানে চালে একদম এনেকে ডিঙি -চিঙি বিষাই যায়গে।
অ সেইটোয়ে আ
তোমাৰ হেৰি এইটো কি কয় মই সেইকাৰণে টিকেট কৰিলে তোমাৰ অলপ মাজৰ ফালে কৰো।
উম, উম।
বিদুৰভাইখনততো তোমাৰ ফাৰ্ষ্টদে ফাৰ্ষ শ্ব চাইছো।
উম।
তোমাৰ অ' ফাৰ্ষ্ট শ্ব নহয় ফাৰ্ষ্ট শ্ব নহয় তোমাৰ আবেলি চাইছিলো। মানে প্ৰথম দিনা খনে চাই মই অসমীয়া চিনেমা মই যে মানে প্ৰথম দিনাখনেই চাইছো আজিলেকে যিমান চাইছো অসমীয়া।
বুজি পাইছ অ'
তাৰ পৰা তোমাৰ হেৰিখন ফাষ্ট ডে ফাৰ্ষ্ট শ্ব' মায়ে। তোমাৰ আমাৰ ঘৰ ৰৈ বিনালে
ৰৈ ৰৈ বিনালে অ'
চাৰে তিনটা বজাতে ঘৰৰ পৰা ওলাইছো।
বা ধেমালিনে?
সেইটো কেনেকুৱা জ'ছ তুমি ভাবা।
উম। নহয় দেই।
মানে লগৰ এটা আৰু মই তাৰপৰা ৰাতিপুৱা সি মানে আকৌ সি বিশ্বনাথ চাৰি আলিত থাকে যে ই তাৰপৰা আহিছে ৰাতিপুৱা সিটোতো তিনটা মানতে আহিছে। আহিছে তাৰপিছত দুইটা আমি খিনিপা একেলগে গৈছো আও। গৈ পেলাই চাইছোগে।
উম।
তাৰ পৰা তোমাৰ অসমীয়া চিনেমা কিন্তু বৰ্তমান ভাল চলি আছে কিন্তু দেই মানে কাহিনী কাহিনীয়েই হওক বা তোমাৰ মিউজিক খিনিয়ে হওক, মিউজিকটো বাৰু মিউজিকেই। তাৰ পৰা তোমাৰ এ হেৰি হওক তোমাৰ ভিডিঅ' মানে কি এডিটিং হওক তাৰ পিছত তোমাৰ হেৰি ডাইৰেকশচন হওক, চব ধুনীয়া কৰি আছে। তাৰপৰা হেৰি বেকটো বেক আহি আছে ন চিনেমা। ইখনৰ পিছত সিখন সিখনৰ পিছত সিখন ৰিলিজ হৈ আছে। এতিয়া তোমাৰ এইখন ককা দেউতা তি আৰু হাতী এইখনৰ পিছতে তোমাৰ এই কাইলৈ এই মানে এইখন ৰবি শৰ্মাৰ এইখন ঐ পুলিচখন ৰিলিজ দিয়াৰ কথা আছিলে। তাৰপা দুইখন একেলগে পৰি যোৱাৰ কাৰণে ৰবি শৰ্মাৰ চিনেমাখন পিছুৱাই দিলে। দি পেলাই এতিয়া কাইলে এইখন ককা দেউতাৰ খন দিব। দি পেলাই তাৰ এসপ্তাহ মানৰ পিছত চাগে তোমাৰ নেক্স উইকত চাগে এইখন এ ঐ পুলিচখন ৰিলিচ দিব।
উম।
এ ভাল লাগে অসমীয়া চিনেমা তোমাৰ এনেকে চলি থাকিলে।
উম।
উম বাকী কোৱা।
তাকেহে, তাৰপিছতে হেৰি তাকে কি কৰিব লাগিব চাওঁচোন আৰু
দিয়া তোমাৰ হেৰি এইটো কি কয় হেৰিটো মাষ্টাৰচটো কৰি দিয়া। কাৰণ তোমাৰ এতিয়া তুমি এ হেৰি এতিয়া যদি কৰি নিদিয়া
উম, উম।
পিছলে হেৰি হ'বগে তোমাৰ ধৰা গেপ হৈ গ'লে পঢ়িবলে পিছত মন নোযোৱা হৈ যায়গে মানে কিতাপ বুলি ক'লে মানে কিবা কিবি লগা হয়।
উম বুজি পাইছোঁ অ'।
সেইটো কাৰণে কৰি দিয়া।
তাকে তাকে বুজিছা সেইটোকে কৰিব লাগিব আৰু।
হেৰি এইটো কি কয় বাকী মা‌'হতৰ ভাল নহয় ন?
মা'হতৰ ঠিকে আছে। তোমালোকৰ মা'হতৰ ভাল নহয় ন? নাই নাই সিহঁতৰ ডিউটি। তাৰপিছত থাকে সেইয়াই যেনিবা তাৰপিছতে হেৰি বাৰু তেতিয়া হ'লে
বাৰু দিয়া দিয়া হেৰি অনা মই বোলো, এই হেৰি অকমান এনে বহি চহী আহি পেলাই কামৰ পা।
অ', অ', অ', বুজি পাই আছো অ',।
আহিপেলাই অকণ বহিছিলো, বহি পেল তাছত মনত পৰিলে বোলে ফোন এটা কৰচোন বহুত খব
অ', অ', অ',।
দিয়া দিয়া লগ পাম, মই সেইফালে গলে যাম বাৰু দিয়া।
অ', আহিবা আহিবা দিয়া ঠিক আছে, অ', অ', অ', হ'ব।
হ'ব দিয়া অ',। অ', অ',।